এ মই আছো ৰ এনে। তই কি কৰিছা?
ময়ো আছোঁ ৰ ইমান ভৰি বিষাইছে বাগাত দিয় আছো ৰ।
অ ক'ত গৈছিলি?
মই অলপ। হৰে কৃষ্ণত গৈছিলো আজি যি কাণ্ড হৈছে মোৰো হৰে কৃষ্ণত গৈ কিনে বাপৰে বাপ।
কি হৈ গ'ল তোৰ লগত আক?
মা প্ৰথম ঘৰৰ পৰা তিনটাকিমানত ওলাই গলোঁ হা। তোৰ ভিনদেউ আৰু মই অ বৰষুণ নাই বুলি ভাবিছোঁ।
উমহু।
বতৰটো বেয়া কৰি আছিল ইমানতে ৰাতিপুৱাৰ পৰা বতৰটো বেয়া কৰি আছে। ৰ'দো দিছিলে বৰষুণ দিয়া নাই। তাপিছত আৰু মই ভাব তোৰ তাতে বহুত মাত ওলাই আছে।
কিহৰ বা মাত মাতচোন এনেকুৱা একো নাইয়ে দেখোন।
নেটৱৰ্কৰ প্ৰব্লেম নেকি?
অ নেটৱৰ্ক ইছ্যু হ'ব পাৰে।
অ তাৰপিছত আৰু সেনেকে আমি তিনটা কিমানত ওলাই গলো। ওলাই কেনে গলো আধা বাট পালো আৰু। পাই কেনে তো একটুপ একটুপকে বৰষুণ পেলালে। তাৰ মই ক'লো ৰখি দিও দিয়া বলা। ৰখিলো ৱত ইমান ডাঙৰ ডাঙৰ টোপ পেলাই আছিল কাৰণে আমি ৰখিলো। ৰখোতেতো দিলেই নহয় ধাৰাষাৰ বৰষুণ, আমি যে ভালে হৈছে ৰখি দিয়াৰ কাৰণে।
অ।
নহ'লেতো আমি গোটেই জিকিলো হয় আৰু মাইনাও আছিল না লগত।
এই আকৌ জিকা নাইতো তাই?
নাই নাই জিকা নাই ৰ নন্দি- ছা নন্দিতাহঁতো আহিছিল নহয় ইহঁতে তাৰ মানে ইহঁত চাৰে তিনটাতে আহিছিল। তাৰপিছত ফোন কৰিছিলে মোক ৰ মই কলো ৰ মই ঘৰতে আছো মই ওলোৱা নাই। ভিনদেউ গা ধুব গৈছে বুলি কৈছো তাৰপাছত হয় নেকি। মই গুৱাহাটীৰ পৰা আহোগৈ তাৰ মই ক'লো দে নহ'লে তই গুৱাহাটীত যা যদি যাই আহ। আমাৰ কিন্তু বেছি টাইম নালাগে যামে আৰু তাৰপিছত তাই কৈছে দে পত- তে আহি পাম দুটামান বস্তু আছে ল'ব লগা লৈ আহো নহলে মই খুজিছো দেই হ'ব দে যা। তাই গ'ল গুৱাহাটীত। তাৰ পিছত আমিও ওলালো ওলাই কেনে গ'লো আধা বাট পালো সেনেকে ৰখিলো তাতে। দোকান তাত ৰখি কেনে দোকানতোতো বন্ধ আছিল ৰাহুলে গম পাই ৰ এইটো দোকানতো চিনি পাই পুৰবি দোকানটো ৰাহুলে কোনটো দোকানত ৰখিলো ৰাহুলক কৈছিলো মই ৰাহুলে কৈছো ঐ ত দোকানত ৰখি যাম মই কৈছো অ তই কেনেকে গম পালি কৈছে অ সেইটো দোকানতো মই গম পাওঁ। মানুহ বিলাক ভাল দেচোন তাৰপিছত বন্ধ আছিল দোকানতো আমি তেনেকে ৰখি চিলো আৰু দুটামান তিৰিও আহিছিল চলি লৈ সিহঁতেও ৰখিলে তাতে আমি এইটো এইটো চাইডত তহঁতে আছে সেইটো চাইডত তাৰ পিছত ইহঁতে গ'ল যোৱা কাৰণে মই সেইটো চাইডে গুচি গলো আমি দুইটাই তো ভন্দু আৰু মই তাৰপিছত এটা বয়সাস্ত মানুহ ওলাই আছে তাৰ পৰা আহি কেনে কৈছে তোমালোকে ইয়াতে অ অ তাৰপিছত আমাক কৈছে তোমালোকে ইয়াতে ছোৱালীক লৈ কিয় ৰখি আছা ইমান বৰষুণত যোৱা যোৱাৰ ভিতৰত ঘৰত যোৱা ঘৰত যোৱা সেনেকে কলাই মানে সেইটো ঘৰ আৰু দো দোকান আছে মানুহজনৰ তাৰপিছত আমি কলো এই নালাগে দিয়ক হ'ব দিয়ক সেনেকে কলো, গ'লো আৰু আমি তাৰপিছত এ নাই নাই চলিক লৈ সেনেকে আছে তাৰপিছত তিৰি এটাই খুলি দিছে বোৱাৰী আছিল চাগে তাৰ
অ অ
তাৰপিছত কলে এনেকে আহা আহা এ ছোৱালি লৈ আছা তাৰ পিছত তোৰ ভিনদেৱে যাব খোজা নাই মই কৈছো বলা ছোৱালীও আছ ত ন সৰু চলি আছে যাওঁ বলা অ নহয় টোৰ ভিনিদেউ ভাবিছে ঘৰ হয় নেকি সেনেকে ভাবছে ন মানুহজনে যে ক'লে ঘৰত যোৱা ঘৰত যোৱা এনেকে কলে তাৰপিছত মই কোৱা কাৰণে সি সোমাই আহিলে কৈছে ঘৰত আৰু মোৰ সোমাব ভাল নালাগে তুমিয়ে যোৱা নহল মই কৈছো আহা তুমিও ন অকলে আৰু মই যাম নেকি ভাল নালাগে যিমান যিকি নহওক তাৰপিছত হোটেল হোটেল আছিল আৰু সেইটো হোটেল আৰু ঘৰো আছে সিহঁতৰ ঘৰতে হোটেলটো কৰিছে আৰু তেনেকুৱা বহিলো আৰু তাতে বহুত টাইম বহিলো বৰষুণ নেৰে নেৰে নেৰেই ছয় তা বাজি গল তাৰপিছত ছয়টা কিমান হ'ল অহওঁতে মই গ'লো যে যাওঁ এ মানে অলপ কিন কিনিয়াকে দি আছিল আৰু বৰষুণ মানে উ তাৰপিছত বেছি দূৰ নাই গলিতো পাম আৰু হৰে কৃষ্ণ গলিতো তাৰে অলপ অকমান যাব লাগে আৰু দোকানটোত তাৰ পিছত মই কলো যাওঁ বলা এইতো বৰষুত কৈছে নিজিকো যাবা পাৰি মই কৈছোঁ বুইছে যাব পাৰি যদি যাওঁ বলা তাচাহ সেনেকে তাইকো গামচা দি মেৰিয়াই ললো মইয়ো মুখ চালৈ গৈছিলো মেৰিয়াই কেনে সেনেকে গলো যাৰ কেণে মন্দিৰো পালো এনেকুৱা বৰষুণ দিছে আৰু তাতে ভালে হৈছে আমি মন্দিৰ পাই কেনে যে বহিলো তাতে অ আজিকালি হৰে কৃষ্ণত বহিওঙ ইমান ভাল লাগে তাতে গৈ পাই বহুত ভাল লাগে উম
মই যোৱাই নাই ৰ মই বহুত দিন হ'ল যোৱা নাই ৰ
মই গৈ কিনে আজি বহুত ভাল পাইছো সঁচাকে বহুত দিন যোৱা নাই না আইবৰ ইচ্ছা নাছিলে আৰু সোনকালে গলে আৰু ভাল লাগিল হয় ন
অ তাকেইতো যাব লা ছিলে অলপ সোনকালেকে যাব লাগিছিল তহঁতে তহঁতি আৰু দেৰিকে গ'লি আৰু
অ নন্দিতাকো ফোন কৰিছো তাইও বেয়াকে ফাঁচিলে তাইও বহুত বেয়া ফাচিলে তাৰ পিছত তাইও আহিকে উ তাৰপাছত নাহো কৈ অ ল তাই জিকা না চুনি তুনি চাই তাইৰ কাপোৰো গোটেই জিকিলে আৰু তাৰ গিৰিয়েকেও তিতিলে তেনেকোৱা তোৰ তাত বহুত মাত ওলাই আছে
এ নাই ৰ মই কিবা এটা কৰি আছিলো সেইকাৰণে দে ক
উম উম তাৰপিছত আৰু সেনেকে লৈ আহিলে তাৰপিছত তাই কৈছে মোক ঘৰত যাওঁ নহলে নেহবা মই কেছো অ জিকিবি আৰু দেই হ'ব দেই নহলে যা বুলি কলো তাৰপিছত তাই কি কৈছে হৰে কৃষ্ণ মন্দিৰত আহিছে বৰষুণ অলপ কমোতে তাৰপিছত মোৰো বেয়া লাগিল চলি লৈ আহিছে ন তাই কৈছে টাৱালতো তোক লাগব নেকি নেহা বা মই কৈছো নালাগে দে যা মই অলপ কমলেও যাব পাৰিম ন মোৰতো ওচৰত তোকতো আৰু দূৰৰ কথা আছে ন এ লৈ যা বুলি
অ তই টাৱেলটো দি দিলি আৰু উম উম উঅ ঠিকেই কৰিলি দে উম যিয়ে নহওক চলি তোৰ বেমাৰ লা গি যাব ন সেনেকে হ'লে এইটো ডাঙৰ মানুহ জিকিলে একো নাই সৰু ছোৱালী আৰু পতককে দেখিছাই ন গা টো ধুৱাই দিলে সিহঁতৰ বেমাৰ লাগে হয় না। সেয়ে আৰু প্ৰব্লেম হৈ যায় নাই ন এনেকোৱা বতৰ বেয়া আছিল তহঁতে ওলাই আহিবই নালাগিছিলে
আৰে ৰাতিপুৱাৰ পৰা বৰষুণ দিয়া নাই আমিও আৰু কি জানো ন বৰষুণে দিব না কিয়ে দিব
অ অ অ
হয় না নহয়
দে একো নাই দে অলপ মাইনা অলপ হেই হৈছে ডাঙৰ হৈছে অলপ ফুৰাব চুৰাব লাগে দে হয়নে নহয় কিমান আৰু তাইক লৈ ঘৰটোত থাকিবি
এতিয়াৰ পৰাই ফুৰাব
নহয় নহয় এতিয়াৰ পৰাই যদি ঘূৰাই লৈ নুফুৰ হয় না তাইৰ তাৰপিছত অলপতে বেমাৰ লাগিব আকৌ
উম
অভ্যাস নাথাকিলে আকৌ বেমাৰ লাগিব পাৰে ন তাইৰ অ অ সেয়েটো ঠিকে কৰিছা দে যাব লাগে
উম
বাকী এতিয়া কি কৰিছা কিবা বনালি নাই খাবৰ কাৰণে
নাই ৰ বনোৱাই নাই ৰ আজি পনীৰ খাম পনীৰ আৰু পোলাও
সদায় কি পনীৰে খাই থাকা নে কি তই?
আৰে আজি খাব মন তাৰ বোলে খাবৰ ইচ্ছা হৈছে তাৰমানে বেলেগ বেলেগ বেলেগ বেলেগ খাও ন
উম হয় নেকি উম বাকি মুনু কি কৰিছে এতিয়া?
তাই আছে ৰ এনেই কিনো কৰিব
অ
আছে আছে কিবা কৰি আছে
হয় নেকি
টি ভি চাই আছে।
অ হয় নেকি
উম এইটো টাইমত কিবা চিৰিয়েল চাই ন ভাল লাগে আগতে মইয়ো চাইছিলো উম আগতে মইয়ো চাইছিলো এতিয়াহে নাচাও।
উম উম উম তহঁতৰ পেকৰুৱা হ'ল নে কি ভূই ৰোৱা হ'ল?
নাই ৰ হোৱাই নাই ৰ
হয় নেকি আমাৰ আকৌ ইহঁতৰ মাহঁতে কালি যাব ৰ অ ৰাতি পোৱা যাব বোলে, উম অঁ যায় মাও যায়। মা যায়, দেউতা যায় আৰু হাজিৰা কৰা মানুহ লগায় সেনেকে আৰু। উম ইয়াততো আৰু কালিও ডিউটি আছে আজি ডিউটি আছিলে তাৰ আমাৰ তাৰ উম।
ছিলোঁ, কৈছে মংগলবাৰে আঁহ নহ'লে।
অঁ তাৰ তাৰমানে মঙলবাৰ - মঙলবাৰ এপচেণ্ট তাৰমানে কি হয় সিহঁতৰ একদিন যদি এবচেণ্ট হৈ যায় ন হাজাৰ টকা এটা কাটি লয় সিহঁতৰ সেনেকুৱা এটা মানে নিয়ম তাৰ মানে কিবা বান্ধা আছে সিহঁতৰ?
অ অ অ, তললে মই কলো ৰ মংগলবাৰে যদি এয়া তোৰ ভিনদই হেৰি কৰে ডিউটি কৰি কেনে যদি আহে, মৰ্ণিং ডিও দিঠ যাবা পাৰিম দেচোন, গধ মানে অলপ দেৰিকে ভাত চাত খাই উঠি ন?
অ অ অ।
এনেই যায় আহিম আৰু।
অঁ যাবা লাগে দেই মাজে সময়ত ফুৰি আহিবি ৰাতিপুৱা যাবি, ৰাতিপুৱা য মই ৰাতিপুৱা ক'ত যাব পাৰিবি? ৰাতিপুৱাচোন মৰ্ণিং ডিউটিয়ে থাকো কিন্তু অ পিছবেলাই যাবি আৰু।
অ।
ভিনদেও আহিব, আঢ়ৈটা মানত আহিলে ততে চাৰে তিনটা মানত ওলাই গুচি যাবি।
উম, তাৰমানে মই ভাত - চাত খাই কেনে ৰেডি হৈ থাকিম।
উম উম উম।
ৰেডি হ'লে আৰু তোৰ ভিনদৰে আহিব ভাত খাই কেনে। ডাইৰেক্ট সেনেকে কাপোৰ পিন্ধি ওলাই যাব পাৰি ন?
অঁ অঁ অঁঁ সেইয়েতো, যাবি মাজে সময়ত ওলাই যাবা লাগে ধৰি লক ফুৰি - চুৰি আহিবা লাগে দে হয়নে নহয়? যিমান আৰু ঘৰটোত সোমাই থাকিম? মাটিয়ে থাকে। তাৰ মায়ে যে কৈয়ে থাকে বাহিৰক পঠাবি বাহিৰক পঠাবি যেতিয়া ফোন কৰে তেতিয়া তোৰ কথা কৰিয়ে থাকে মো
যে মাকৰ হাতৰ, উম পৰঠাই আছে যাই থাকে।
মই কৈছোঁ মাক কৈছোঁ তাৰমানে মই কৈছোঁ মা তাই গ'লে কিন্তু ভাত - চাত একো কৰিব নালাগে আপোনাৰ হাতৰ বোলে পৰঠাহে খাব, পৰঠা এইয়া খোৱা - বোৱা টাইম কৈছোঁ মই।
চি - চি কি বুলি ভাব এ লুভিয়নি
একো বুলি নাভাবে, মায়ে কয়ছে এই কয় নেকি মই এইবাৰ কি ভাল বনাওঁ মই ওচো ভাল পোৱা নাইতো আ আপুনি ইমান ধুনীয়াকৈ পৰঠা - চৰঠা বনায় আমাৰ আহুলও আহি পেলাই তাৰিফ কৰি আছিলে আপোনাৰ। মই সেনে কৈছোঁ আৰু মইছে ইমান কৈ আছিলে ৰাহুলে যে তোৰ শাহুৱেৰে কি ধুনীয়া পৰঠা বনাই একদম হোটেলত বনুৱাৰ দৰেকে বনাই বুলি মই কৈছো আৰু মানে ৰাহুলে কৈছে অ অ অ অ সেইটো। মানু্হ অ অ যাবি যাবি অ। গ'লে কৈ দিবি মোক মই মাকক কৈ দিম আৰু।
এ নকবি ভাল নালাগে, ভাত খাইয়ে যাম আৰু। এনেই যাম আৰু চাহ - তাহ খাই আহিম।
হয় দে পিছে পাছত ফোন মাৰিম দে তোক।
আ আ দেই। উম